হেল্ল'
আজি আমাৰ তব মানে হেৰিৰ ওপৰত ফেষ্টিভেলৰ ওপৰত।
অ উৎসৱ পাৰ্বণটো
অ হেৰি তোমাৰ এনে কি কি উৎসৱ পাৰ্বণ বেছি ভাল লাগে
নৰ্থ ইষ্টৰ কাৰণে যদি কবলৈ হলে মোৰ বেছি ভাল লাগে। প্ৰথমটো মোৰ মাঘ বিহু বেছি ভাল লাগে।
মাঘ বিহু আৰু
হয় মাঘৰ বিহু আৰু দুৰ্গা পূজা।
এনে তুমি মাঘ বিহুৰ বিষয়ে কিবা ক'ব পাৰিবানে
মাঘ বিহু অ মাঘ বিহু আমাৰ মানে অসমৰ তিনিটা মানে প্ৰমুখ বিহুৰ ভিতৰত এটা মাঘ বিহু আমাৰ। মাঘ বিহু ভোগালী বিহু বুলিও জনা যায়, আৰু মাঘৰ বিহুত আমি যোনবিলাক মানে খেতি বাতিৰ পৰা গোটেই আমি চাউল মানে ধান বিলাক মানে আমাৰ হৈ যায় ফচল বিলাক, ত সেইবিলাক মানে আমি খাটি চতি ওলাই লওঁ মানে চাউল ধান বিলাক আমাৰ ৰেডি হৈ যায় মানে। খাবলৈ বা মানে বিকিবলৈ ৰেডি হৈ যায়, ত তাতে মা মাঘৰ বিহুত মানে চেলিব্ৰেট কৰা হয়। মানে সেইটোও আমাৰ মানে মেইনলি টাইমটো আমাৰ জানুৱাৰী চৈধ্য বা পোন্ধৰ তাৰিখৰ ভিতৰত হৈ যায় মানে, মানে এইটো মানে এভাৰেজ টাইম, জানুৱাৰী চৈধ্য বা পোন্ধৰ। এইটো টাইমতে মানে মাহঘৰ বিহু চেলিব্ৰেট কৰা হয়।
অ মানে তেতিয়ালৈ ধৰা হেৰি মানে খেতি-পথাৰ ধানবোৰ নেকি পকি যাই
হয় হয় পকি যায় মানে গোটেইখিনি মানে কমপ্লিটলি পকি যায় মানে সম্পূৰ্ণভাৱে। পকি কেনে মানে খাবলৈ মানে খাবলৈ মানে উপযোগী হৈ যায়।
আ।
এতিয়া মাঘৰ বিহুৰ সময়ত আমি মানে চবে মান সেই ডাঙৰ মানুহ বিলাকে খেতি পথ ধান-চান কাটে, কাটি চাউল চাউল মানে ওলাই সৰু বাচ্ছা বিলাকে তোমাৰ মহ মহ-চহ খেলা হয়। ম খেলা বোলে কি বুলি কয় মানে বিহু মানে বিহু খেলা হয়। ধ মানে হক খেলা বুলি কয়। হয় হওক হওক। বিহু মাৰা বুলি মানে লোকেল লেংগুৱেজটো ক'ব যাওঁ বিহু মাৰা বুলি কয় আৰ। ত বিহু-চিহু মাৰে, ত গোটেই মানে চুবুৰীয়া ওচৰে পজৰে ঠাইছে ঘুৰি ফুৰে, দল বান্ধি কেনে ঘূৰি-চূৰি ফুৰে, গান-চান গাই, ফূৰ্তি কৰে। এইটো মানে মাঘ বিহুৰ কেইদিনমান আগৰ পিছত এইটো চলি যায়। পিছত আমাৰ কি কয় ভেলা ঘৰ বনাই। তোমাৰ বাহ আৰু তোমাৰ খেৰ পিছত নৰা
অ গম পাইছো এইটো
হয় হয় এইবিলাকেদি ঘা আৰু বনাই পাইছো সৰুতে আমি।
অ।
আমাৰ ঘৰৰ ঘৰৰ মানে কেচা বাহ দি আমাৰ ঘৰৰ ওপৰত মানে অলপ তিনি-চাৰি ঘৰ মানে মানে তিনি-চাৰি ঘৰ পাৰ কৰি নদী এটা আছে নদীৰ পিছফালে মানে মানে আমাৰ খেতি মানে ডাঙৰ পথাৰ এটা আছে খেতি প পথাৰ আছে, তাত ধান-চান‌ও লগোৱা হয় তাতে মানে মেইনলি ধানৰ খেতিয় হয় আমাৰ, তাতে মানে তাৰ তাতে চব ভেলাঘৰ-চেলাঘৰ বনাওঁ। ভাল লাগে। ভেলাঘৰ বনাওঁতে আমি এসপ্তাহ আগৰ পৰাই মানে মানে ওচৰতে আমাৰ এই বাহ‌ গছৰ মানে বহুত মানে ডাঙৰ দৰি ইয়াত মানে পুৰা বাঁহ গছ চছ আছে মানে। তাৰ পৰা বাহ-চাহ কাটি আনোঁ, পিছত মানে খেতি মানে এতিয়া মাঘ বিহুৰ টাইমৰ সময় সময়তো, তেতিয়া মানে খেতিটো মানে গোটেই সম্পূৰ্ণ হৈ যায়। ত ধান-চান লোৱাৰ পিছত মানে ল'ৰা বিলাক তাতে ৰুই থাকে। আমি চবে মিলি কিনে এদিন এদিন যাওঁ, যায় কিনে পোৰা নৰা চৰা কাটো। ভাল ভাল নৰা কাটি লৈ আহোঁ, পিছে এদিন যায় আমি বাঁহ চাহ কাটি লৈ আহোঁ। আহি কিনে চাৰি পাঁচদিনমান সময় লাগে ভেলাঘৰ চেলাঘৰ বনাওঁ, বনাই সেইটো সম সম্পূৰ্ণ কৰি লওঁ, কৰি কিনে মাঘৰ মানে বিহুৰ উৰুকাৰ দিনা উৰুকাৰ দিনা মানে চবে পোৰা ভাল ভাল মানে খানা চানা, সেইদিনা আমি বিহু মাৰি কিনে যিমান পইচা আমি মানে কালেক্ট কৰোঁ, সেইবিলাক পইচা দি ভাল ভাল খান চানা আনো। পিছত গান চান বজোৱা হয়, ভাল ভাল খোৱা লোৱা কৰা হয়। লগৰ বন্ধুবিলাক লগ বন্ধু বিলাকৰ লগত আনন্দ ফূৰ্তি কৰা হয়। ঘৰতো মানে ঘৰতো সেইদিনা ভাল ভালে এ খান চানা বনাই, চ' ঘৰতো খাওঁ। তাৰপিছতে নাচ গান চান হয়, পিছত কিন্তু মানে আমি মানে ভেলাঘৰতে মানে ৰাতিটো মানে থাকোঁ আমি। থাকি তাৰপৰা পিছদিনা ৰাতিপুৱাও মানে উঠি কিনে গা পা ধুই ভেলাঘৰটো আমি জ্বলাই দিওঁ। আৰু ভেলাঘৰ জ্বলোৱা সময়ত মানে ওচৰে পাজৰৰ লোক মানুহ বিলাকো আহে মানে। ধৰক চব মানুহ চানুহ আহে, একেলগে মিলি কিনে ভেলাঘৰ চেলাঘৰ জ্বলাওঁ।
জ্বলাই থলাই সেইদিনা পিঠা চিটা খাওঁ ৰাতিপুৱা জলপান হিচাপে।
অহ।
এইবিলাকে মানে, মানে কবলৈ গলে মাঘ বিহুত মানে আমাৰ, অ অ কোৱাচোন।
আচ্ছা মানে মোৰ এনে ফেভৰেট বিহু হয়, মানে বহাগ বিহু হয় কাৰণ সেইখিনি টাইমত ধৰা নতুন গছৰ কুহি পাত ওলাই।
হয়।
তাৰপিছত তোমাৰ, অথচ বাৰিষা চিজন নাথাকে সেইখিনিত।
হয় হয় বাৰিষা চিজনটো তেতিয়া মানে মানে অলপ অলপ মানে কেতিয়াবা হয় আৰু।
কেতিয়াবা হয়, মানে সেইখিনি নৰ্মেলি আমাৰ নৰ্থ ইষ্টত হয়ে। আৰু তেতিয়া মানে বহাগ বিহুৰ টাইমত ধৰা তোমাৰ এই হুঁচৰি খেদিব যোৱা
হয় হয়।
তাৰপিছত তোমাৰ ধৰা হ'ল মানে ঘৰে ঘৰে নাচ গান ফূৰ্তি আনন্দ মানে এটা হেৰি হৈ থাকে আৰু মানে আনন্দৰ
বুজিছোঁ বুজিছোঁ বুজিছোঁ মানে আনন্দ উল্লাহ কৰে। গোটেই পৰিৱেশটো মানে ভৰি পৰি থাকে।
অঁ।
হয়।
আৰু এনে মোৰ ক'ব গ'লে ফেভৰেটত হ'ল ধৰা দূৰ্গা পূজা।
দুৰ্গা পূজা, দুৰ্গা পূজাটো মোৰ লাগে। এ দুৰ্গা পূজা মোৰো মোৰো ভাল লাগে বাৰু।
অঁ।
কোৱাচোন।
এয়া মানে ধৰা মহালয়াৰ পিছৰ পৰাই ধৰিব গলে মানে এটা ফূৰ্তিৰ দিন থাকে আৰু।
হয়, হয়, হয়, প্ৰতিদিন আছ
অ', আমাৰ ইয়াতে ধৰা মহালয়াৰ পিছত এ পেণ্ডেল চে পেণ্ডেলবিলাক কৰা হয়।
হয়।
মানে যেতিয়া পেণ্ডেলটো কৰা হয় এটা উৎসৱৰ কাৰণে। তেতিয়াৰ পৰা মানে এটা আনন্দ এটা আহি
যায় মানে পেণ্ডেল বনাই আছে তেতিয়াৰ পৰা সি দূৰ্গা পুজা আনন্দটো লাগি যায় মানে অ', আ দুৰ্গা পূজা আহিছে বুলি, তেতিয়া পুৰা মানে একদম ভাল লাগি যায় মন চন।
আৰু তোমাৰ মানে এ সপ্তমী, অষ্টমী
হয়।
এনেকুৱাকে অষ্টমীৰ দিনা ধৰা তোমাৰ এই অঞ্জলি অৰ্পন কৰিব লাগে।
স আঞ্জলি কৰিব লাগে ৰাতিপুৱা বাৰু মানে নোখোৱাকে থাকি ন বঢ়িয়া অঞ্জুলি চঞ্জুলি ল'ব লাগে, পূজা-পাঠ কৰি কিনে, হয়।
সেইখিনি এতিয়া মই মানে এটা
ভাল লাগে মানে বেলেগ এটা মানে কি বুলি কম মানে সেই দূৰ্গা মাৰ বা দূৰ্গা মাৰ কাৰণে যোনটো মানে ভক্তি দেখাও সেইখিনিও মানে ভাল লাগে মানে সেই পূজা পাঠ কৰি মানে ভাল ভাল লাগে, এ বেলেগ এটা মানে আনন্দৰ মানে এটা তোমাৰ অনুভৱ হয় মানে।
অ'।
কি অঞ্জুৰ চ্জিৰ লৈ জতিয়া মাৰ পূজা চূজা হৈ। সেইবিলাক থাতখে সেইখিনি সময়ত মানে, হয়। হয়, তাৰপিছত আমি দূৰ্গা পূজাৰ আগতে কাপোৰ চাপোৰ কিনো নতুন নতুন। চবে ওলাই যায় নতুন নতন ভাল ভাল খাজ কাপোৰ চাপুৰ, কুৰ্তা পাইজামা চব কিনো। এনে দূৰ্গা নতুন কাপোৰ পিন্ধি অলপ বাহিৰত কোনে ঘূৰা ফুৰা কৰোঁ।
অ'।
পিছত আমাৰ মণ্ডপতো থাকোঁ নৱমীৰ দিনা মণ্ডপতে থাকো। মানে মণ্ডপত পূজা চূজা হয় আমাৰ পেণ্ডলতে। সেই মানে গোটেই মানে ক লাগক আমাৰ ওচৰ চুবুৰীৰে যিমান মানুহ চবৰ লগতে মিলি কনে পূজা চূজা চাওঁ। আমাৰ ইতে চাওঁ পূজা চুজা তাৰে আগতে অলপ ফুৰিব যাওঁ সপ্তমী, অষ্টমী। এলপ বেলেগ বেলেগ ঠাইত যাওঁ, বেলেগ বেলেগ পেণ্ডেল বেলেগ বেলেগ মূৰ্তি চাবলৈ যাওঁ, ঘূৰা-ফুৰা কৰোঁ, খোৱা লোৱা কৰোঁ। দশমীৰ দিনা আকৌ সেইটোৱে বিদায় দশমীৰ দিনা।
এ দশমী দিনা বাৰু বেয়া লাগে যি হওঁক কচ বছৰৰ মূৰত এটা উৎসৱ এটা আহে।
অহ, দূৰ্গা পূজা হিচাপে।
গুচিয়ে যায়।
আকৌ দশমীৰ দিনা মানে বেয়া লাগে আৰু। যোনখিনি আনন্দত থাকো বাকী কেইদিন। ধৰা সপ্তমীৰ পৰা নৱমীলৈকে।
সেইটো গোটেই এক বছৰ মানে ইমান অপেক্ষা কৰি কিনে যিটো দুৰ্গা পূজাটো আহে। আৰু যে চাৰি পাঁচ দিন পিছত গুচিয়ে যায় তাৰ কাৰণে অলপ বেয়াও লাগে মানে আৰু। সেইটোৱে আমাৰ যে দুৰ্গা পূজাৰ সময়ত মানে এনেকুৱা থাকে যে আমাৰ চাৰিওফালে মানে গোটেই এনেকুৱা লাগে যে পুৰা ফূৰ্তি আনন্দম হৈ থাকিব গোটেই মানে আমাৰ পৰিৱেশটো পুৰা ধুনীয়া ইমান দুৰ্গামাৰ গান চান বজি আছে ঘৰতো মানে গোটেই আমাৰ ভাল লাগে। ৰাস্তা অলপ ওল আহিলে মানে ধুনীয়া পেণ্ডেল চেণ্ডেল পূজা ওজা হৈ আছে এইফালে মাৰ ইমান ধুনীয়া মূৰ্তি চূৰ্তি আৰু যে এই পূজা পূজা শেষ গোটেই পেণ্ডেল চেডেল শেষ মানে একোৱে নাই মানে।
সেইটো মানে ধৰা দশমীৰ পিছৰ পৰা অলপ বেয়া লাগিব ধৰে।
সেইটোৱে বেয়া লাগি যায় অলপ
মাক যেতিয়া ধৰা বিৰাই দি আহো আমি
হয়।
তাৰ পিছত আহি যেতিয়া আকৌ পেণ্ডেল টো চাও এনে লাইট নজলোৱাকে এনেই থাকে।
নে এনেই থাকে লাইট চাইড নে একো নাই মাৰ মুৰ্তি টো নাই।
আহ।
এই দুটা চিচুৱেচন হয় এটা ষ্টাৰ্টিংত যেতিয়া হয় আমাৰ উম ষষ্ঠীৰ আগত। ষষ্ঠিৰ আগতো এনেকুৱাই থাকে মানে গোট পণ্ডেলটো মানে লাইট ছাইট নাথাকে মানে গোটেই খালী পেণ্ডেল থাকে ত তেতিয়া মানে আ আশা থাকে যে অ মনত আশা থাকে ফূৰ্তি থকা আনন্দ থাকে যে অ'। কালি কালি মানে আমাৰ মা আহিব অন্ত দুৰ্গা বজাৰ মাক মানে মূৰ্তি লৈ আহিম কালিৰ পৰা দুৰ্গা পূজা ষ্টাৰ্ট। তেতিয়া থকাটো আনন্দ থাকে দশমিৰ পিছত যেতিয়ানে এইটো ছিকুৱেন্স আকৌ আহে মানে পেণ্ডেলটোত মানে লাইট চাই নাই গোটেই মানে খালী তেতিয়া বৰ বেয়া লাগেছে অ মা গুচি গল।
অ'। আৰু এনে বেলেগ কিবা উৎসৱ পাৰ্বনৰৰ বিষয়ে।
দুৰ্গা পূজা শেষ দুৰ্গা পূজা শেষ হোৱাৰ পিছত মানে অলপ দুদিন অলপ বেয়া চেয়া লাগিল বেয়া লাগোতে লাগো আও কালি পূজা আহিব দীপাৱলী আহি
অ দীপাৱলী লৈ বাৰু ভালে। ভালে লাগে কিন্তু হে দীপৱলীত।
হয় আকৌ সেনেকুৱা আকৌ দীপাৱলী শেষ আকৌ ৰাস আহি যায়। চাৰিওফালে উজ্জ্বল হৈ থাকে চাকি বন্তি চলাই।
অহ চব ঘৰে ঘৰে তেল চাকি।
তে তেলৰ চাকি মাটিৰ চাকি জ্বলোৱা হয় ভাল লাগে চাৰিওফালে মানে গোটেই পোহৰ হৈ থাকে।